অ'। কোৱা। অ', শুনি আছোঁ।
কি খবৰ?
ভাল। তোমাৰ?
ক'ত আছে আপুনি পিছে, ঘৰত না বাহিৰত?
বাহিৰত।
বাহত আজি ক্লাচ যোৱা নাই নেকি?
নাই, গৈ আছো এতিয়া।
এতিয়া ক্লাছত গৈ আছে।
অ'।
তাৰপিছত আকৌ ডিউটি
উম।
ব্ৰেকফাষ্ট কি কৰিলা?
মই ব্ৰেকফাষ্ট মই এইয়া ওটছ খালোঁ। তাৰপিছ অঁ নাই, ডাইটিঙত নহয়। এই ৰাতিপুৱা ভাত চাত নাখাও ন। সেইটো কা
সেইটো ভাল লাগে, ৰাতি মানুহটো ভাত খাব ভাল নালাগে হয়নে ন'?
উম। তিকাৰণে ওটছ খালোঁ। খোজকাঢ়ি পিনি গৈ আছো।
ঠিকেই আছে, ওটছ খাই লৈ আছে।
তুমি?
মই ৰাতিপুৱা মেগী বনাই খালোঁ।
অ'। খালী মেগী খালে পেট ভৰি যায়?
পেট ভৰাই, পেটটো ভৰা নাই মানে একচুৱেলি আজি কেইটামান ধৰক কাষ্টমাৰাজী বাহিৰৰ পৰা, কাষ্টমাৰ আহিবো বাহিৰৰ পৰা নগৰৰ পৰা আহি আছে কাষ্টমাৰ তোমালোক জলদি জলদি ওলাব লাগে।
অঁ, অঁ। তেনেহ'লে কি তুমি বনোৱা? অঁ! যাইবা? হেল্ল'। অ', কোৱা? হেল্ল'।
হা।
হেল্ল'।
হেল্ল' কোৱা?
শুনিছানে?
অ' শুনিছোঁ মই শুনিছোঁ।
অ' মানে ভাং, ভাংগা, ভাংগা আৱাছ আহি আছে।
মাতটো কাত, কাট হৈ আছে নেকি?
অ', অ', মাতটো কাটি, কাটি গৈ আছে।
অ' আপুনি ভাংগা, ভাংগা কৈছে, আপুনি বেংগলী হয় নেকি?
অ' মই বেংগলী হয়, অলপ মানে এছামিছ ইমান ভাল নোৱাৰো।
লাহে লাহে কথা পাতক।
অ'। এতিয়াতো তথাপিও মানে ক'ব পাৰোঁ, আগতেটো এইটো ক'ব পৰা নাছিল।
কাম কৰি আছা
হা?
কোনে।
তুমি না
অ'।
তোমাৰ ক্লাছ কেইটাৰ পৰা আৰম্ভ হয়।
চাৰে দহটা।
চাৰে দহটা। আৰু শেষ কেইটাত হ'ব।
বাৰটা।
ৰাতি আহিম ঘৰত।
কি ক'লে?
হা?
বুজা নাই কি কৈছা তুমি?
ক'লো তাৰপিছত দিউতি যাম। ৰাতি আহিম ঘৰত সেইটো ক'লো।
তোমাৰ দোকান আৰু ঘৰ কি ওচৰা ওচৰি নেকি?
নাই মোৰ ঘল মালিগাঁও, মোৰ দোকান হ'ল আজাৰা।
অ' কোৱা পিছে।
এইয়া দেখিছানে মোৰ সোমাবো নিদিয়ে মোক।
হা?
মোৰ দোকানত এ দগী এটা ৰাখিছো মোৰ দোকানত মোৰ এটা দগী এটা আছে ঠিক আছে
অঁ।
ই ইমান বদমাছ মই অলপ বাহিত ওলাই গৈছো ইয়াক থই এতিয়া মই দোকানটো খুলিলো কিন্তু মোক সোমাব নিদিয়ে।
জাগাটো দখল কৰি থৈ দিছে।
কি ৰাস্তাৰ কুকুৰ নে?
কি কলা?
ৰাস্তাৰ কুকুৰ নে?
নাই নাই নাই মই পালি আছো ইয়াক।
অ অ আমাৰ ঘৰটো এটা আছে।
অ। মই তোমাক কোৱা নাই কি মোৰ তাত চোৱান এটা আছে। তোমাৰ তাতো আছে নেকি?
অ নাই মোৰটো ৰাস্তাৰ কুকুৰ হয়, কিনা নহয়।
এইটো কথা হেইটো কথা নহয় ৰাষ্টাৰ কুকুৰ হয় হয় নে নাই সেইটো ভগৱানে হয়।
অ এইটোয়ে মানে কোনোবা মানে কিনা দগেই ভাল। হয় মই ভাবি মইতো এইটো কাৰণে ৰাস্তাৰ কুকুৰে এডপ্ট কৰিছো। ৰাস্তাৰ কুকুৰে ভাল লাগে।
কি নাম ৰাখিছা?
হা? লিঅ।
কি নাম ৰাখিছ তই লিঅ। লিঅ' লিঅ'।
বহুত উৎপাত কৰে।
বহুত উৎপাত কৰে নেকি?
উম মোৰ নতুন নতুন বস্তু বিলাক ছিঙি পেলাই দিয়ে।
কেইমাহ হ'ল?
এ তাৰ চাৰি পাঁচ মাহ হৈ গ'ল।
মতা না মাইকী?
মতা।
ভেকচিন দিছে নে ভেকচিন?
অ বহু চাৰিটা ভেকচিন আহি আছে। এক বছৰ পিছত অ তাৰ চব ভে কচিন কমপ্লিট হৈ গল মানে এয়া মাহে বছৰে বছৰে দিয়ে যে সেইটো এতিয়া আহি আছে।
কি খায় তোমাৰ ডগটো?
হেল্ল
তাক খানা চানা কি দিয়া দি
হেল্ল
তোমাৰ ডগ টো হাৰ।
মূ ইয়াক খানা কি দিয়া তাক খাবৰ কাৰণে?
ভাল পাইছোঁ মানে নিৰামিছ টো খায়। বেছি তাই ভাতে ভাল পায় পেদিগ্ৰি খায় চব খায়।
চব কাহি।
অ।
ভাল চব চব খাব লাগে চব খালে ভাল।
নিৰামিষ তো অলপ কম খায়।
বিস্কুত খাব। এক বছৰ ডাঙৰ হৈ গলে পিছত বেলেগ কথা।
খাব পাৰি আছিলে মোৰ মায়ে আদতটো বিগৰাাই দিছে মানে সদায় তাৰ তাৰ কাৰণে মাংছ মাংস লৈ আহে। এইবিলাক লৈ আহে যে, এতিয়া তাই নিৰামিষ খাবই নোৱাৰে।
উম তাৰ মুখত টেষ্টটো আহি গৈছে গম পাইছা নে?
অ এতিয়া তাৰ খালি মাছ মাংসয়ে লাগে, পেডিগ্ৰী লাগে এইবিলাকে তাইৰ।
তাক ঘৰত কি বান্ধি থৈ দিয়া নে, এ খোলা থৈ দিয়া?
নাই আমি যেতিয়া ওলাই যাওঁ তাক বান্ধি থৈ আহো।
যেতিয়া তুমি ঘৰ পৰা চব ওলাই যোৱা বান্ধি থৈ যোৱা?
অ নহলে মানে ওলাই যাব ন। আমাৰ ভাইটিহঁত আছে তাইক চাই থাকে। ভাইটি বৰমাহত আছে যে তাহঁতে চাই থাকে।
উম।
মানে এৰিলেই হ'ল তাক গেটৰ পৰা ওলাই কিনে বাহিৰত যায় গৈ সেইটোৰ কাৰণে বন্ধা নাই অ মানেএৰা নাই। মইতোক এৰি
হাল্ল
হেল্ল। এই যে চিতাক দে চিদা। আৰে পাৰ্কিং
এইডিক দে জাইটি যায় না। আধা ৰাস্ত চলওঁ পৰামীয়া সাইটা জামু। আৰু এই পা
স্কুল পালা নেকি, কলেজত?
কি ক'লা, বুজা নাই।